কি হ'ব?
এতিয়া আমাৰ ফেষ্টিভেল।
ফেষ্টিভেল মানে বুলি ক'লে, আমাৰ উৎসৱ-উৎসৱ। পাৰ্বন যোনবিলাক আমি, পালন কৰোঁ। ঠিক, ঠিক। আ ত' কওকচোন অলপ কিবা কিবি হয়।
বৰ্তমান, যিহেতু আমি অসমত থাকো।
হয়।
আমাৰ অসমৰ, মানে যোনটো হ'ল। মেইনত কব যোনটো ক'ব পাৰে আমি, সেইটো হ'ল বিহু। বিহু, আমাৰ অসমত তিনিটা হয়। প্ৰথমত, মুখ্য ৰূপত তিনিটা বিহু পালন কৰা। প্ৰথম বিহুটো হ'ল, আমাৰ বহাগ বিহু। যাক আমি, ৰঙালী বিহু বুলি কব পাৰো। যোন, চেকেণ্ডদাৰত মানে দুই নম্বৰ। বিহুতটো হ'ল আমাৰ, কাতি বিহু। যিহেতু, কাতি বিহুক আমি কঙা-কঙালী বিহু ক'ব পাৰো।
হয়, কাত-কাতি বিহুক কঙালী বুলি-বুলি কঙালী বিহু বুলি জনা হয়।
তাৰপিছত আৰু লাষ্টৰ বিহুটো হ'ল আমাৰ, মাঘ বিহু। য'ত আমি, ভোগালী-ভোগালী বিহু বুলো।
হয়, অ', কোৱাচোন বি-বি বিহু-বিহু? মানে, বিহু বিলাকৰ বিষয়ে আৰু কিবা কিবি। তুমিতো, অকল নাম। তইহে কলা না, কোনটো বিহুত কেনেকৈ কি আমি কেনেকৈ পালন কৰো?
সেইটোৱে, মানে বিহু আমাৰ জাতীয় উৎসৱ অসমৰ। তাতে প্ৰথমতে আমি বহাগ বিহু যোনটো, বহাগ বিহুটোত আমি। মানে, বহাগ বিহুটোৰ লক্ষণ আমাৰ ৰাষ্ট্ৰত। আমা-আমাৰ যোনটো খেতি বাতিৰ ধান? ধান, সৰিয়হ। আদি ৰোপন কৰা হয়, সেইটো ৰোপন কৰে সেইটো। আমি ৰোপন কৰাকে, সেইটো আমি যেতিয়া পালন কৰো। তাকে আমি বহাগ বিহু, বহাগ বিহু মানে মুখ্য উৎস এইটোৱে। মানে তাতে ধান, আমি যে ধানটো। ৰোপণ কৰোঁ, সেইটোৱে।
মানে, বহাগবোৰৰ সেইটোৱেতো মানে মেইন।
মেইন সেইটো-সেইটোৰ আশে-পাশে আৰু নিয়ম আছে বহুত।
হয়-হয় আৰু আমি কেনেকৈ পালন কৰো কিবা-কিবি। ভাল কোৱা কচোন
বহাগ বিহুত মুঠতে উম, আমি বছৰৰ প্ৰথম দিন যোনটো আমাৰ অসমীয়া মাহৰ অসমীয়া বছৰৰ কেলেণ্ডাৰৰ প্ৰথম দিন। টো আমি বহাগ বিহু বোলো সেইদিনা বহাগ বিহুটো পালন কৰা হয়।
আৰু কেনেকৈ পালন কৰো কি-কি কৰা হয় তাতে
তাতে আপোনাৰ এ আমি
কুৰ্তা এইটুকুি কুৰ্তা পাজামা লৰাবলাকে ধুতি আৰু ছোৱালী বিলাকে মে মেখেলা-মেখেলা চাদৰ
হয় আমাৰতো আমাৰ অসমৰ মেখেলা ধিয়া মেখেলা চিল্ক মুগা এইবিলাক। পুৰা গোটেই মানে বিশ্ব গোটেই মে প্ৰসিদ্ধ আমাৰ চাৰিফালে গোটেই বিশ্বজুৰি সেইকাৰণে আমাৰ ট্ৰেড কৰা হয় এইবিলাক বাণিজ্যত বেচা হয় বহুত। উন্নত দামত বেচা হয় আৰু এনেকৈ আমাৰ যোনটো অসম যোনটো আমাৰ মেইন যোনটো কালচাৰাৰ ট্ৰেডিচনেল যোনটো সাজ পাৰ মেখেলা চাদৰ আৰু তাৰে যোনটো মানে সুতা বা যোনটো কম মানে এইটো। সেইবিলাক মানে গোটেই বিশ্বজুৰি মানে প্ৰচিদ্ধ মানে হৈ আছে আৰু মানে চিনাকি পাইছে।
হম
হয়।
তাতে আমি এইটো কি ঢোল পেপা আদি মানে বাদ্যযন্ত্ৰ বিহুৰ বাদ্যযন্ত্ৰ বিভিন্ন ধৰণৰ আছে ঢোল টকা গগনা। এইকেইটায়া লৰা বিলাকে বজাই গান গাই ছোৱালী বিলাকে।
টকাটো চাগে টকাটো চাগে ছোৱালী বিলাকে বজায় ন।
নাই ছোৱালী বিলাকে গগনা বজায়।
অ' গগনা বজায় ঠিক-ঠিক পাহৰি পাহৰিছিলো মই চৰি-চৰি-চৰি।
তাৰপিছত মই জুটো বজাব বাৰো
উম, ঠিকে হৈছে কল ধলটোৱে বাৰু। পেপাতটো মানে চাইছিলো বুজৰ কাৰণে কিন্তু প নাই ম ভালকৈ
উম, পেপাৰটো বজাব গলে মানে বহুত
তান নহয় মুখত মানে গোটেই বস্তাটো তেনেকে বাঢ়িব ব যাো অলপ মানে সহজ হয়। কিন্তু পেঁপাত মানে বেছি জোৰ লাগে।
অহ ',
তাৰ কাৰণে পেপাৰটো বান বজাৰটো অলপ মানে টান-টান হৈ যায়।
আমাৰ ছেকেণ্ডত কি আছিল কাতি বিহু।
কাতি বিহু
কাতি বিহু আৰু তাৰ নাম কঙালী বিহু কাৰণ কঙালী বিহু মানে। আমাৰ এতিয়া এ দুখীয়া বুলি দুখীয়াক আমি কঙালী বুলি কওঁ। এটা কথা এ তেনে মানে কঙালী বিহুত। এইটো মানে হ'ল আমি যে বহাগ মাহত যে আমি যে বহাগ মাহত। যে খেতি বাতি ৰুইছিলো।
হয়-হয়
সেইটো খেতি বাতি যাতে ভাল হৈ- ভাল হৈ থাকে। মানে কাতি মাহত, কাতি মাহত, যেতিয়া পোক পৰুৱা বা কীটকতংগ বহুত বিভিন্ন ধৰণৰ বস্তু থাকে ন। খেতি বাতি নষ্ট কৰে বা ধ্বংস কৰে ইহঁতে যাতে ধ্বংস অ' খেতি নষ্ট কৰে সিহঁতে তাতে ধ্বংস বা নষ্ট কৰিব নোৱাৰে খেতি বাতিটো। সেই কাৰণে আমি কাতি বিহুতটো পালন কৰো সেইদিনা আমি খেতি বাতিত এ প্ৰদীপ প্ৰতিবীও মানে চাকি চাকি আদি চাকি আদি খেতি বাতিত জ্বলাও জ্বলাই কেনে মানে পূজা কৰো। সেইটো পূজাত মানে আমি কৰো যে আমাৰ যাতে খেতি বাতিটো ভাল হয় উ মানে সেইটো মানে কোনো দুৰ্যোগত একো নহয়। ভালদৰে থাকে আমাৰ খেতিটো সেইকাৰণে আমি কাতি বিহুটো কৰো। উম
প্ৰথম, প্ৰথম আমি হেৰি কৰো আমাৰ কি বুলি কয় তুলসী তুলসী তলত চাকি দি কনে চাৰি ঘৰ চাৰি ফালে চাকি বন্তি জলাও তাৰ পিছত গোটেই মানে ন আমাৰ খেতি বাতি গোটেই এৰিয়াটো আমি চাকি বন্তি জ্বলাই। কেনে পূজাটো কৰো।
তাৰ পিছত তুমি আৰু কি কি জানা। হয় এনেকুৱা এনেকুৱাও হয়
আৰু হৈছিল মাঘ বিহুৰ বুলি অলপ ক দিয়া
মাঘ বিহু মাঘ বিহু মাঘ বিহু আমাৰ ভোগালী বিহু ভোগী বিহু। মানে মানে সতি খোৱা যোনটো কয়। খুৱোৱাৰ বিহু আমি খোৱা লোৱা ভুল। অ' মানে আমি মানে ভালদৰে খোৱা লোৱা। কৰো সেইটোয়ে তাকে আমি ভোগালী বিহু বুলি ক'ব পাৰো মানে আনন্দ ফূুৰ্তি যোনটো থাকে আমাৰ।
হয় আনন্দ আনন্দ ফূৰ্তি ভোগালী নামতে আছে।
নামতে আছে ইয়াৰ কাৰণটো হ'ল যেতিয়া আমি যে বহাগ বহাগ মাহত খেতি বাতি ৰুইছিলো। পিছে কাতি মাহত পূজা কৰিলো। আমাৰ যাতে খেতি বাতিটো ভাল হয়। তেনে আমি মাঘ, মাঘ মাহত শেষত যায় মাঘ মাহত খেতি বাতিটো আমি ভালদৰে উঠাও নতুন নতুন চাউলৰ ধান যোনটো আমি নতুন ধানৰ চাউল। সেইটো আমি নতুন পিঠাগুৰি বনাও তাৰপিছে, উম আমি নতুন জলপান খাদ্যয় বস্তু
ধৰণৰ কি পিঠা পিঠা বনোৱা হয়। যেনেকৈ চুঙা পিঠা, তিল পিঠা, টেকেলি পিঠা, আৰু বহুত কে কিবি।
বহুত ধৰণৰ পিঠা আছে আমাৰ অসমত।
সেইটো পিঠা খাই আমি উম আৰু আৰু বিহুৰ আগদিনা গৰু বিহু পালন কৰা হয়। গৰুক নদীত গা ধুৱোৱা হয়। বেঙেৰা কোমোৰা আদি কিবা কিবি খোৱাও হয়। এইকেইটা খোৱাও লোৱা কৰা হয়
হয় -হয় লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা।
অ 'এইটো। এইটোয়ে এনেকুৱা নাই এইটোয়ে আছিল।
এইটোয়ে আছো। আমি গৰুক আমি গা আগতেতো আমাৰ ঘৰত গৰু আছিলতো মানে আগতে সৰু থাকোতে পিছত আমাৰ অ' সাত বছৰমান হৈ গ'লে গৰুৰ চৰ বেচি দিছো আৰু বেচিলো মানে এতিয়াতটো আৰু মানে চহৰত আৰু ক'তনো ইমান নহয় ত। আগতে গৰু চৰু আছিল লে পাল মানে পালিছিলো পুহিছিলো তেতিয়া মা গৰু বিৰু দিনা ৰাতিপুৱা ৰাতিপুৱা মানে একদম সেইদিনাাই মাতটো সোনকালে উঠি যা উঠি কাৰনে ঘৰত তাৰ পিছত প্ৰিপৰেচন হয়। চব তৈয়াৰ কৰা হয় গৰুক লৈ যাওঁ। লৈ যাই কিনে সহটো নদীত নদী আমাৰ ঘৰ ওচৰত নদী আছে আমাৰ ঘৰওচৰতোতে গা ধুৱাই দিলে গৰুক ধৰা ধোৱাই খুৱাও সেইটোও আমি কৈছিলো আগত। লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা এই। বিহু আগ বিহু ধুনীয়াকৈ চেলিব্ৰট কৰিছিলোঁ আমি বহুত ভাল লাগে
পিছে তুমিটো অসমত নাথাকা চাগে এতিয়া?
তাত মানে অসমৰ মানুহ অকল দুই তিনি বছৰ কাৰণে দুই পাঁচ ছয় বছৰ মানৰ মানে বৰ ভাহ বাহিৰত আছো আৰু মই পাঁচ ছয় বছৰ পিছত আকৌ অসমলৈ আহি যাম মই।
ক'ত আছা মানে কোনটো ঠাইত বাহিৰত গৈছা
মই আছো ৱেষ্ট বেংগল।
ৱেষ্ট বেংগল তোমাৰ তাতে ফেষ্টিভেল মানে মানে উৎসৱ-পাৰ্বন কেনেকুৱা পালন কৰা হয় তাতে?
তাতে ওচৰ আমাৰ মানে বং বেংগলী মানুহে যি যি মানে আমাৰ ফেষ্টিভেল মানে উৎসৱ পালন কৰা হয় যিবিলাকে হয় কিন্তু অকল অলপ বেছি ভালকে হয় আৰু তাৰে বাহিৰেও আৰু নানান ধৰণৰ কিছু এনেকুৱা উৎসৱ আছে যোনবিলাক আমাৰ ইয়াতে বহুত মানে আমাৰ ইয়াত চেলিব্ৰেট হয় কিন্তু ইমান ভালকৈ নহয় কিন্ত তাতে বহুত ধুনীয়াকৈ হয় যেনেকৈ ক'ব গ'লে পহিলা বৈশাখ পহেলা বৈছাত
অ সেইদিনা সেইদিনাই ব'হাগ বিহুটো পালন কৰা হয় পইলা বৈশাখত।
সেইটোনা হম হম অসমত অসমত সেইটো টাইমত এটা ভয় পালন পালন কৰা হয় এ একজ এতিয়া তুমি এবাৰ ক কোৱাচোন হয় পহিলা বৈশাখ তোমালোকে মানে কেনেকৈ চেলিব্ৰেট কৰা তুমি এবাৰ কোৱাচোন অলপ
প্ৰহািলা বৈশাখটো আমি ৰাতিপুৱা, ৰাতিপুৱা উঠি গা পা ধুই ডাঙৰত সমান জনাও সন্মান জনাই কেনে মানে সেইদিনা মানে আমি ভাল ভালকে থাকো আৰু সেইদিনা যোনটো কই না হয় বছৰৰ প্ৰথম দিনা ভালকে থাকিলে বছৰটো ভাল যায়
উম হম হম
কোৱা হয়, উম তাৰপিছে উম মা দেউতাই নতুন কাপোৰ দি সিদিনা কাপোৰ কানি দিয়ে বছৰৰ নতুন দিন হিচাপে
হম
ডাঙৰক, ডাঙৰক সন্মান কৰা হয় সেইদিনা।
এনেও কৰিব লাগে সেইদিনা মানে অলপ বেছি কৰে আৰু
উম বেছিকে
পিছে উম খোৱা লোৱা ভাল হয় মানে অলপ ভাল ধৰণৰ পিঠা পায়স
উম হম
তাৰ পিছত দোকান, দোকান দোকানে মিঠাই খাব থাকে মাতি থাকে।
এয়া আমাৰ ফালে মানে, আমাৰ ফালে মানে মই অসমৰ, চৰি বৰ্তমান মই য'ত আৰ বেংগলত তাতে কি হয় হয় পলা বৈশাকৰ দিনা আমাৰাৰ ঠায়ে ঠায়ে মানে কি হয় তোমাৰ এনে ধুনাকৈ মানে ডেক'ৰেচন হয়। গোটেই ভাঙ চাৰিওফালেন ডকৰেচন হয় ধুনীয়াকৈ তাতে মানুহবিলাকে পহিলা বছৰৰ দিনা চবে কুৰ্তা পাইজামা, বহুত ধুনীয়া ধুনীয়া মানে ধুনীয়া ভাল ভাল ৰঙৰ ধুনীয়া ধুনীয়া কুৰ্তা পাইজামা পোৱালি বোলে শাৰী চাৰী পিন্ধি ওলাই একদম সাজি পায় ইমান ধুনীয়াকে ওলাই মাতালো চবে ওলাই চবে ইমান ঘূৰা ফুৰা হয় খোৱা লোৱা হয় ৰাতিপুৱা সেই ডাঙৰ পৰা আশীৰ্বাদটো লয়ে লগতে সেই নতুক ক কাপোৰ কানি পিন্ধো, পিন্ধি কেনে তাতে ঘৰত যায়
ৰিলেটিভ্চৰ ঘৰত যায় তেওঁলোকৰ লগত কথা চথা পাতে তেওঁলোকৰ পৰা আশীৰ্বাদ লয় যদি যেনেকৈ ধৰিলো মোৰ পেহীহঁতৰ ঘৰত। মই পিহঁতৰ ঘৰত যাম তেওঁলকৰ আশীৰ্বাদ ল'ম ততে নুখুৱালেও হ'ব, তেওঁলোকৰ কাপোৰ কানি বা কিবা গিফ্ট ম সেইকাৰণে দিব হেনেকুৱা টাইপ, মানে সেইদিনা মানে আমি যিমান মানে আমাৰ ৰিলেটিভ হ'ল লগৰীয়া হ'ল চবৰ লগতে লগ ধৰি কেনে আমি আমাৰ মৰম চেনেহ বা সন্মানটো আমি জ্ঞাপন কৰো।
লগতে খোৱা লোৱা আৰু ঘুৰা ফুৰাটো হৈয়ে থাকে, মানে মোৰ এজন লগৰৰ এজনী ছোৱালী আছিল তাই মানে নাইতো বেংগলৰ মোৰ হোষ্টেলৰ পৰা অলপ দূৰত তাইৰ ঘৰ। তহঁতে মানে বহুত ভালেই বন্ধু মানে বহুত ম-ভাল ফ্ৰেণ্ড ত তাইৰ ঘৰত গৈছো, তাইৰ ঘৰত মানে এতিয়া অ' তাৰ মানে মা দেউতাও আছে, মা দেউতাৰ বা আছে তাই ডাঙৰ বা তাই ডাঙৰ বা আৰু দেউতা মানে মোক চিনি নিয়েপাই কাৰণ দেউতাহঁতে তাক ল'বলৈ আহে সদায়। ক্লাছৰ পৰা তলত চিনাকি হৈ গ'ল আৰু বাক মানে তাইৰ বাক মানে সদায় আ কৈ থাকে না ক্লাছৰ কাৰণে ই কৰছে বা অমুকে ই কৰি আছে। আমাৰ টো লগত চিনাকি হৈছিলোঁ ত তেওঁলোকে মাটচিল আমাক। যে পহিলা বৈশাক তোমালোকৰ ঘৰত চেলিব্ৰেট কৰা এতিয়াতো ঘৰত নাই তোমালোকে বেয়া লাগিব এক কাম কৰা তুমি আমাৰ ঘৰত আহি যোৱা সিদিনা, আমি গ'লো মই গ'লো মানে সিদিনা। মই মোৰলগত আৰু দুজনমান ফ্ৰেণ্ড আছিল গ গৈছিলো আমি।
মই যাই মানে ছশট, সেইদিনা তেৰটা বেলেগ বেলেগ পদৰ মানে খানা হৈছে, তাত মাছ আছিল চিঙৰি মাছো আছিল। আৰু কি এটা মাছ ডাঙৰ মাছ এটা আছিল দুই প্ৰকাৰৰ মাছ মাটন আৰু চিকেনো আছে, পনীৰো আছে। আৰু সৰু সুৰাকে তোমাৰ ট'টেল মানে তোমাৰ মানে দচ পদ মান আছেই মানে খানা।